হেল্ল' অ', ক?
কি কৰি আছা?
এনেই আছিলোঁ, তই?
ময়ো আছোঁ, খবৰ ভালনে?
উম, ভাল ভাল তোৰ?
ময়ো ভালেই আছোঁ আৰু, ব্যস্ত আছে নেকি?
নাই, নাই ক?
অ'। আজি মানে এইটোক এটা অ, বিশেষ বিষয়ত এ, কথা সুধিবলৈ বিচাৰিছিলো। তোৰ মতে কলেজৰ শিক্ষা বেছি গুৰুত্ব পূৰ্ণ নে, জীৱনৰ অভিজ্ঞতা?
অ, উম, ক'বলৈ গ'লে এইটো সঁচাককৈয়ে এটা ভাল প্ৰশ্ন সুধিলি তই। মোৰ মতে কলেজৰ শিক্ষা আৰু জীৱনৰ অভিজ্ঞতা দুয়টাই সমানেই গুৰুত্বপূৰ্ণ কিন্তু যদি এটা বাচিব লাগ গে তেন্তে মই ক'ম যে জীৱনৰ অভিজ্ঞতা অলপ বেছিকে গুৰুত্বপূৰ্ণ। মই এইটো কোৱা মানে এইটো নহয় যে কলেজৰ পঢ়া দৰকাৰেই নাই।
কলেজত আমি বহু নতুন বিষয় শিকো, নতুন মানুহ লগ পাওঁ শিক্ষাৰ পৰা বহু জ্ঞান পাওঁ। আৰু নিজৰ ভৱিষ্যতৰ বাবে নিজকে সাজু কৰোঁ। কিন্তু কেৱল কিতাপ পঢ়িলেই সকলো শিক্ষা পাব নোৱাৰে, উদাহৰণ হিচাপে কওঁ যদি মানে তই ধৰি লওঁ আৰু। এজন মানুহে ব্যৱসায়ৰ বিষয়ে কলেজত বহুত পঢ়িছে, তেওঁ জানে লাভ লোকচান কি? কেনেকৈ ব্যৱসায় চলাব লাগে? কিন্তু যেতিয়া তেওঁ সঁচাকৈ ব্যৱসায় আৰম্ভ কৰিব। তেতিয়া বহু নতুন সমস্যাৰ সন্মুখী হ'ব। গ্ৰাহকৰ লগত কথা পতা, সিদ্ধান্ত লোৱা। লোকচান হ'লে মন শান্ত ৰখা, এইবোৰ কিতাপত সম্পূৰ্ণকৈ শিকিব নোৱাৰি। এইবোৰ অভিজ্ঞতাৰ জৰিয়তেহে আহে। আৰু আকৌ যদি তই ধৰি ল' এজন মানুহে কলেজত বৰ ভাল নম্বৰ পাইছে। কিন্তু যদি তেওঁ মানুহৰ লগত ভালদৰে কথা পাতিব নাজানে দলত কাম কৰি ব নাজানে বা সমস্যা আহিলে সহজে ভাঙি ভাগি পৰে
হয়
তেন্তে তেওঁৰ বাবে সফল হোৱাটো অলপ কঠিন হ'ব পাৰে
যিটো মানুহ বেছিকে তোৰ নম্বৰ পালে বহুত বেছি পঢ়াত ভাল কিন্তু তেওঁ যদি ভালকৈ কথাই পাতিব নোৱাৰে তেওঁ যদি ভালকৈ সমাজৰ বাবে একো কৰিবই নোৱাৰে কিবা তেওঁৰ তেওঁৰ মানে লাইফত কিবা এটা যদি হয় তেন্তে তেওঁ যদি সেই সমস্যাটো আহিলে, তেওঁ সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে সহজে যদি ভাগি পৰে, সেইটো কেতিয়াও সফল হ'ব নোৱাৰে আৰু অলপ কঠিনো হ'ব পাৰে। সফল হোৱোত। কাৰণ বাস্তৱ জীৱনত কেৱল নম্বৰ নহয় ব্যৱহাৰ ধৈৰ্য আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাও খুবেই দৰকাৰ মই আৰু এটা কথা ভাবোঁ আমি সৰুৰে পৰা বহুতো ভুল কৰোঁ। কেতিয়াবা ভুল মানুহক বিশেষ কৰে। কেতিয়াবা কেতিয়াবা তাৰা তাৰি কৰি আমি সিদ্ধান্ত লওঁ আৰু কেতিয়াবা বিফল হওঁ। এই ভুলবোৰ আমাক বহু ডাঙৰ শিক্ষা দিয়ে। এইবাল ভুল কৰাৰ পিছত আমি সেই একেই ভুল দ্বিতীয়বাৰ কৰিবলৈ চেষ্টা নকৰোঁ। এই শিক্ষাখিনি কোনো কলেজে দিব নোৱাৰে। আনহাতে কলেজত শিক্ষাৰো বহুত মূল্য আছে যদি ডক্তৰ, ইঞ্জিনিয়াৰ শিক্ষক বা আইনজীৱী হ'ব লাগে তেন্তে কলেজৰ শিক্ষা অবিহনে নহয়। কলেজে আমাক শৃংখলাখা সময়ৰ মূল্য পঢ়াৰ অভ্যাস আৰু নতুন নতুন চিন্তা কৰিবলে শিকায়। গতিকে ইয়াক কেতিয়াও সৰু বুলি ভাবিব নেলাগে। আৰু মই যদি কবলে যাওঁ মোৰ মতে সফল মানুহসকলে দুইটা বস্তু একেলগেই আগবঢ়ায়। তেওঁলোকে কলেজত শিক্ষা আকৌ জীৱনৰ অভিজ্ঞতাৰ পৰাও শিকে। যিমানেই শিকা শিকক তেওঁলোকে কেতিয়াও নাভাবে যে মই সকলো জানো। প্ৰতিদিনে নতুন কিবা শিকিবলৈ চেষ্টা কৰে।
মই যদি ক'বলে যাওঁ শেষত এইটোকে ক'ম যে কলেজৰ শিক্ষা আমাক পথ দেখুৱায়। কিন্তু জীৱনৰ অভিজ্ঞতাই সেই পথক কেনেকৈ খোজ কাঢ়ি কাঢ়িব লাগে সেয়া শিকায়। সেইবাবে মোৰ মতে দুইটাই দৰকাৰ। কিন্তু, বাস্তৱ জীৱনত অভিজ্ঞতাৰ মূল্য অলপ বেছিয়ে।
উম, এতিয়া ঠিক আছে বাৰু! এতিয়া মই তোক এটা প্ৰশ্ন সুধিম। তোৰমতে, কেৱল ডাঙৰ নম্বৰ পালেই জীৱনত সফল হ'ব পাৰি নেকি বাৰু?
উম। মোৰমতে, কেৱল ডাঙৰ নম্বৰ পালেই জীৱনত সফল হোৱা নাযায়। আম নিশ্চয় ভাল নম্বৰ পোৱাটো ভাল কথা। ইয়াৰ ফলত ভাল কলেজত পঢ়াৰ সুযোগ পোৱা যায়, আৰু কিছুমান চাকৰিৰ বাবেও সুবিধা হয়। আ' কিন্তু জীৱন কেৱল পৰীক্ষাৰ নম্বৰৰ ওপৰত নচলে নহয় আজিকা কালি। মই বহু মানুহক দেখিছোঁ যিসকলে কলেজত বৰ সাধাৰণ নম্বৰ পাই ছিল। কিন্তু আজি তেওঁলোকে, নিজৰ কামত বহুত স'ফল। ইয়াৰ কাৰণ হৈছে তেওঁলোকে কেতিয়াও শিকাক বন্ধ কৰা নাছিল। তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু পৰিশ্ৰম কৰিছিল। আজি বহু কোম্ পানীয়ে অ'- কেবল নম্বৰ নাচায়। তেওঁলোকে চায় এজন মানুহৰ কেনেকৈ অ'- কথা পাতে, কেনেকৈ সমস্যা সমাধান কৰে দলৰ লগত কেনেকৈ কাম কৰে আৰু নতুন কিবা শিকিবলৈ আগ্ৰহ আছেনে নাই এইবোৰ কথাহে তেওঁলোকে চায় আৰু এই গুণবোৰ বহুত গুৰুত্বপূৰ্ণ। অ'। আকৌ বহু ছাত্ৰ-ছাত্ৰী অ'- আছে, যিসকলে নম্বৰ কম পালে নিজকে অফল বুলি ভাবে। কিন্তু মোৰ মতে, এইটো ভুল চিন্তা। এটা- এটা পৰীক্ষাই মানুহৰ সম্পূৰ্ণ ক্ষমতা দেখুৱাব নোৱাৰে। এখন কাগজে মানুহৰ সম্পূৰ্ণ জীৱনৰ সিদ্ধান্ত ল'ব নোৱাৰে। কিছুমান মানুহ গানত ভাল, কিছুমান খেলত ভাল। অ' কিছুমান ব্যৱসায়ত ভাল আৰু কিছুমান মানুহৰ নেতৃত্ব দিয়াৰ ক্ষমতা খুব ভা ল। কিছুমানে কথা কোৱাত ভাল। অ'- সকলো মানুহে একে নহয় আৰু সকলোৰে ক্ষমতা বেলেগ - বেলেগ। মই বিশ্বাস কৰোঁ অ' যে জীৱনত সফল হ'বলৈ পৰিশ্ৰম ধৈৰ্য, সদ ব্যৱহাৰ আৰু সময়ৰ মূল্য বু জা আৰু নতুন কিবা শিকি থকাৰ অভ্যাস বহুত দৰকাৰ। নম্বৰ ভাল হ'লে ভালেই। কিন্তু নম্বৰেই সকলো নহয়। এজন ছাত্ৰ-ছাত- অ'- এজন ছাত্ৰই যদি নম্বৰ ভাল পাইছে এইটো এইটো ভাল কথা, যে তাই তেওঁলোকৰ অ, নম্বৰটো ভাল নম্বৰ। বৰ আহিছে, কিন্তু এইটো কথ কথা নহয় যে, তেওঁ অ, নম্বৰ ভাল পালে মানে আগলৈ জীৱনত তেওঁ সফল হ'ব, আৰু বেয়া নম্বৰ পোৱাজনে সফল নহয়। কেতিয়াবা আমি এনেকুৱাও দেখিবলৈ পাওঁ, য'ত কিছুমান লৰা-ছোৱালী বহুত চোকা হয় প পঢ়া -শুনাত। তেওঁলোকে একো কাম কৰিব নোৱাৰে আৰু যোনবোৰে কম নম্বৰ পাইছিলে তেওঁলোকে ভাল কোম্পানী বা ভাল চাকৰি পাই তেওঁলোকে উপাৰ্জন কৰি আছে। আৰু মই ভাবোঁ যে অকল নম্বৰে এখন এটা নম্বৰ বা এখন কাগজে মানুহৰ জীৱনৰ সিদ্ধান্ত ল'ব নোৱাৰে। তেওঁলোকৰ অ', ক্ষমতাটো চাব লাগে, অ', আজিকালি মই এনে কুৱা বহুত অ', কোম্পানী দেখিছোঁ বা বহুত ব্যৱসায়ৰ স্থাপনা দেখিছোঁ য'ত অ'। অ', ল'ৰা-ছোৱালীবিলাকৰ ক্ষমতাশীলখিনিহে চায়, তেওঁলোকে কেনেকে অ', তেওঁলোকৰ ধৈৰ্য্য আছে নে? তেওঁলোকে লগৰ লগত কেনেকে কাম কৰিব পাৰে, সেইবোৰেহে চাই নম্বৰতকৈ গুৰুত্বপূৰ্ণ আজিকালি এইবোৰেই হৈছে। নম্বৰ পাব লাগে আৰু পঢ়া-শুনাটো আগবাঢ়ি যাব লাগে সেইটো সেই ত মই বাধা কৰা নাই কিন্তু লগতে অ', এইবোৰো কৰি থাক কিব লাগে, মানুহৰ লগত কথা পতা। অ', কথা পতাৰ দক্ষতা এইবোৰ বহুত গুৰুত্বপূৰ্ণ। আৰু মই মোৰ জীৱনতো এই কথাখিনি মনত ৰাখিবলৈ চেষ্টা কৰোঁ। যিকোনো কাম শিকিবলৈ লাজ নক কৰোঁ আৰু কিবা কাম কিবা নতুন বিষয় শিকিবলৈ হ'লে লাজ কৰিব না নালাগে, ভুল হ'লে সেই ভুলৰ পৰা শিক্ষা ল'ব লাগে, মানুহৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু ময়ো এইবোৰ নিজৰ জীৱনত অ' এইবোৰ মানি চলিব বিচাৰোঁ কাৰণ শেষত মানুহে কেৱল আমাৰ নম্বৰ মনত নাৰাখে, আমাৰ ব্যৱহাৰ আৰু কামহে মন নত ৰাখে। সেইবোৰ, সেইবোৰৰ বাবে মোৰ অ', মোৰ মতে ডাঙৰ নম্বৰ বা ভাল নম্বৰ নিশ্চয় ভাল কিন্তু সফল জীৱনৰ বাবে কেৱল নম্বৰৰ যথেষ্ ত নহয়। অ', জ্ঞান, অভিজ্ঞতা, পৰিশ্ৰম, ধৈৰ্য, শৃংখলতা। আৰু ভাল মন মানসিকতা, এজন মানুহক প্ৰকৃতত অ', সফলতা দিয়ে, এইটোৱেই মই কম।
উম, তই এইখিনি কথা বহুতেই বেছি ভালকৈ ক'লি। মই সোধা প্ৰশ্নটোৰ উত্তৰটো
অ'। আৰু তোকো মই যিখিনি সুধিছিলো সেইখিনিৰ তোৰ মতামতটো গম গম পায়ো মোৰ ভাল লাগিল আৰু যিখিনি ক'লি যে কলেজৰ শিক্ষা আৰু অ', শিক্ষাটো গুৰুত্বপূৰ্ণ নে জীৱনৰ অভিজ্ঞতা? সেইটোৰ বিষয়ে সঁচাকৈ শুনি ভাল লাগিল। ঠিক আছে, তেন্তে আজিলৈ ৰাখো বাৰু।
ঠিক আছে।
অহ।